হেল্লৌ' হেল্লৌ'
কি কৰিছা?
এ এনেই আছো।
অঁ' আছে আছে মাহীয়ে পাকঘৰৰ কাম কিছুমান কৰি আছে যে, কৰিলো আৰু।
অ আৎচ্ছা আৎচ্ছা।
বাকী আজি বোলে ক'ৰবাত গ-
অঁ তাকে গুৱাহাটীলে গৈছিলো।
অঁ কিবা কামত?
অঁ অঁ, কাম আছিলে। এ হেৰী' এই মই মোৰ একাউণ্টৰ পৰা কৰি আছিলো অ' তাৰপিছত লগা নাই কিবা গ্লিটচ হৈছে নেকি। সেইকাৰণে হেৰি ইয়াৰ পৰাই কৰিলো।
অ' অ অ। অ কথাটো হ'ল কি হেৰি এ গুৱাহাটী ফালে বেছিকে মানে কি বাৰিষা কেইদিনত যাবলে ভয়ে লাগে ন'।
উম তাকে গুৱাহাটীত ধেই পানী হৈছে। কিন্তু মানে মই দুদিনমানৰ পৰা দেখি আছিলো দেই বহুত পানী হৈছে বুলি!
উম।
মানে বাছ-চাছ বাছ বিলাকো পাৰ হবলে পৰা নাই কিবা কিবি। ধেই দি আছিলে কিন্তু মই দু- দিন গ'লো এতিয়ালৈকে গুৱাহাটী কিন্তু তেনেকুৱাকে নাপ নাই পোৱা মানে বাটত।
হু হু হু।
হৈছে চাগে কিন্তু আমি নাই পোৱা।
উম উম।
যোৰাবাটতো নাই পোৱা ইয়াতো নাই পোৱা।
ওম, তাৰপিছত খানা-পিনা এতিয়া?
খানাটো মানে কি হ'ল- আহোতে আহোতে দেৰি হৈ গল যে এই বাহিৰতে মানে লৈ আহিলো। বাহিৰৰ পৰাই মানে, দালি দাল ফ্ৰাই এটা আনিলো আৰু চিকেন। ড্ৰাই ফ্ৰাই এটা আনিলো আৰু লগতে ঘৰত আহি ভাতকিটা বনাই খালো আৰু।
উম। তোমাৰ ঘৰৰ ফালে চবৰে ভাল ন'?
উম উম, ভাল ভাল তোমালোকৰ?
উম, আছে চব ভালে আছে।
আচ্ছা আচ্ছা। ভাত পানী খোৱা হ'ল?
এই জাষ্ট খালো।
আচ্ছা আচ্ছা।
উম।
তোমাৰ অফিচ গৈছিলা?
উম অফিচ আজি অলপ-চলপ গোৱা যোৱা হ'ল বাৰু।
অ'-অ'।
উম।
তাকেহে বাকী মাহীহঁত ঠিকে আছে?
উম উম বাকী চব ভালেই।
উম আমাৰ সৰু বেবীয়ে কি কৰিছে?
সি শুলে।
অ'- অ' কেতিয়া শুলে?
এ বেছি টাইম হোৱা নাই অলপ আগত শুইছে।
অ অ ডাঙৰ বেবিয়ে ভাত খালে?
উম খাইছে খাইছে।
উম হম হম আচ্ছা আচ্ছা। মই তাকেই ভাবিলো বহুত দিনৰ পৰা খবৰ খাতি-
লোৱা নাই, সেইকাৰণে ভাবিলো খবৰ এটাকে ল‌ও।
আৰু তোমাৰ ক্লাছবিলাক কেনেকুৱা চলি আছে এতিয়া অনলাইন ক্লাছা কিবা কৰি আছিলা যে?
অনলাইন ক্লাছ মানে মোৰ বৰ্তমান চলি থকা নাই, শেষে হৈছে আৰু। কিন্তু মানে শেষ হলেও ধৰা যেন নতুনকে আকৌ দিব আৰু। এইবাৰ মানে মই এ পি এছ চি দিব নোৱাৰিলো ন।
অ এইবাৰ নোৱাৰিলা নে?
উম এইবাৰ মোৰ বয়সতো নহলেগে।
অ'। পিছত আকৌ চেষ্টা কৰিবা।
তাকে সেইকাৰণে এইবছৰটো মানে অলপ ৰৈ দিছো। তাতে জব এটা কৰো বুলি ভাবিছো অলপ দিনৰ কাৰণে মানে অহা বছৰে জুনতহে এক্জাম আছে। মানে দুহেজাৰ সাতাইশ চনৰ জানুৱাৰী মানত এৰি দিম ধৰাচোন।
উম।
জানুৱাৰীলৈকে মানে কিবা জব এটা কৰি লও বুলি ভাবিছো অলপ এক্সপেৰিয়েন্সো হ'ব ন। এক্সপেৰিয়েন্স বুলিও নহয় মানে। আ পইচাৰ কথাও আছে মানে, এনেই আৰু মন গৈছে।
উম নাই এনে থাকি লাভ নাই কিবা এটা কৰি থাকিলে নিজৰ মনটো ভাল লাগি থাকিব।
উম আৰু মানে আজিকালি ফাইনেসিয়েলিও ছোৱালী বিলাকো ষ্টেবল হ'ব লাগে ন।
আজিকালি মতাবিলাকতকে এ পুৰুষ বিলাকতকে মহিলাসকললেহে ষ্টেবল বহুত।
তাকে সেইটো হোৱাতো দৰকাৰ ন এতিয়া দৰকাৰ হৈ উঠিছে
উম আৰু তাৰ প্লাছ পইণ্ট গভমেণ্টৰ আজিকালি মহিলাসকলক বহুত সুবিধা দিয়ে ন?
তাকে তাকে।
উম
উম
ভাল লাগে। তোমাৰ ল ক্ষ্য বিলাক দেখা পালে ভাল লাগে তাৰমানে, শুনি ভাল লাগে কিবা এটা, ইমান সৰুতে যে ইমান ভাবিছা তুমি।
হয় বাৰু ভাবিবই লাগিব ধৰচোন আজিকালি মানে দিনকাল বিলাকো ভাল হৈ থকা নাই দিয়াচোন।
উম
মানে দেখি আছা ছোৱালী বিলাকক কিমান মানে এনেকুৱা সেইবিলাক কথাৰ কাৰণে কিমান শুনোৱা হয় হয় নে? নিজৰ ভৰিৰ ওপৰত খাৰা নথকাৰ কাৰণে কিমান ছো ছোৱালী মানুহক ভাগি গৈ লৈ পেলাই মানে আকৌ বিয়া হ'ব লগা হয়, মানে মন নাথাকিলেও টো হ'ব লগাই হয় কাৰণ, তেওঁলোকক চম্ভালিব লগা কোনো নাথাকে ন।
উম
আৰু তাৰ ওপৰত যেও মানে বিয়া হৈ নাপলেও ধৰাচোন এতিয়া মানুহ বিলাকে ডিভৰ্চ দিব লৈকে কিমান বাৰ ভাবিব লগা হয়। ইমান বেয়া হাজবেণ্ডৰ লগত থাকিও মানুহে দিবৰ যিবলৈ সা ন কৰে ন, সেইবিলাকৰ কাৰণেই মানুহ আচলতে মানে চাপোৰ্ট লাগে।
উমম নিজে নিজে হেৰি হ'ব লাগে উম।
উম তাকে। আমাৰ ডাঙৰ বেবি শুলে?
এ জাষ্ট এই ভাত কেইটামান খালে জ্বলা পালে জ্বলা পাহি খাবই নোৱাৰিলে ভালকে।
অ', তাকে, জ্বলা দিলে চাগে আজি?
উম, জ্বলা
মই-মইও পাইছিলো বাৰু আজি, আজি ভাতকেইটা আমাৰো জ্বলা হৈছিলে অলপ।
জ্বলা অকমান খাবও লাগে দিয়াচোন।
অ', অ', অ'।
চব বস্তুটো নেচাৰেলি বনাইছে নহ, যিকোনো এটা বস্তু টেষ্ট কৰিব লাগে অকণ অকণ।
এইখন দৰ্জা খোলা আছে, এইখন দৰ্জা আকৌ খোলা আছে। অ', তাকেহে।
বাকী এতিয়া বতৰ কেনেকুৱা এইফালে?
হা?
বতৰটো কেনেকুৱা?
বতৰ মানে, ইয়াত ইমান বেয়া নহয়। ভালেই আছে, অকমান ঠাণ্ডা-ঠাণ্ডা ভাৱটো আছে। গৰম টোও আছে, মানে কি হৈছে জানা ঠাণ্ডাটো পেলাইছে যদিও মানে গৰমটো যোৱা নাই।
উম।
মানে ফেন দিলে ঠাণ্ডা লাগে, আকৌ ফেন অফ কৰিলে ধৰাচোন গৰমতে
উম।
এই তেনেকুৱাহে হৈ আছে, বতৰৰটো বৰ্তমান।
উম।
আৰু কোৱা? অফিচত ঠিকে চলিছে চব?
চব ঠিকে চলি আছে অফিচত।
অ', মই সিদিনাখন গুৱাহাটীত হেৰি এটা ইন্টাৰভিউ দিবলে গৈছিলোঁ।
হয়, হয়।
অ', মানে এমপ্লয়মেন্ট এক্সপ্ৰেছৰ ফালৰ পৰা মানে খুজিছিলে।
উম।
চিষ্টেমটো মোৰ বৰ বেছি ভাল নালাগে মানে, কি কৰে জানানে? মানে সিহঁতি পইচা নলয়, কিন্তু মানে অৰিজিনেল চাৰ্টিফিকেট এখন ৰাখে মানে।
তিনি মাহৰ কাৰণে ৰাখে মানে। অ', জবটো তিনিমাহ কৰিব লাগিব, যদি মানে সেইফালৰ পৰা এৰি দিয়ে, মানে সেইটো বুলি নহয় প্ৰথমতে ইন্টাৰভিউৰ কাৰণে পঠাব, চব চাই চিতি ল'ব দিয়ে মানে। তাৰ আগতে মানে, অ' বুলি ক'ব নহ'ব মানে মানুহজনৰ। ধৰা জোনজন মানুহে ইণ্টাৰভিউ ল'বক, তেওঁতো সুধিব নহ মই এগ্ৰী হয়নে নহয়?
উম।
তেতিয়া মানে হয়-নহয় একো ক'বলে হাক দিয়ে মানে বুজিছাঁ? তাৰপিছত মানে ঘৰত আহি লৈ পেলাই ভালকে ভাবি চিন্তি লৈ, তেওঁলোকক মানে কল কৰিবলে কয় মানে।
তই মানে তিনিমাহলৈ-
মানে এই যে- যদি মানে মই ধৰা জবটোৰ কাৰণে হ'ব বুলি তা'ত যদি হ'ব বুলি কৈ দিওঁ।
উম।
মানুহ তোৰ আগত যদি মই কৈ দিওঁ যে, অঁহ', ঠিক আছে মই যাম। মই আঁহ গৈ জবটো একচেপ্ট কৰিলোঁ, কিন্ত যদি আহি লৈ পেলাই এম- মই আগত কওঁ যে মোৰ জবটো পছন নহ'লে। ত' তেতিয়াহ'লে পেনাল্টি লাগিব। তেওঁলোকে মোক চাৰ্টিফিকেট খন- ঘুৰাই দিয়াৰ কাৰণে এটা এমাউন্ট ল'ব। কিন্তু যদি মই তেওঁলোকে মানে তা'ত একো নকয় নাইবা তা'ত- তে না কৈ থৈ গৈ- গুচি আহো আৰু। ইহঁতক আহি দি কৈ দিওঁ যে মোৰ জবটো পচন্দ হোৱা নাই মই কৰিব নিবিচাৰো। চাওক- তেতিয়া হ'লে মোক চাৰ্টিফিকেটখন ঘূৰাই দি দিব।
অহ।
তাৰ কাৰণে মানে হেৰি বনাই থৈছে এগ্ৰিমেন্ট বনাই মেলি মোৰ চাইনো লৈছে আৰু মোকো- দি পঠাইছে।
অ-অ।
মানে কি হয় সিহঁতৰ মানে সিহঁতি যিহেতু জবতো সিহঁতি দিয়ে- সেইকাৰণে মানে সিহঁতৰ এটা মানে- আহঁ যিমান যি নহওঁক দায়িত্ব এটা থাকে আৰু মানে তিনিমাহ কাম কৰিবই লাগিব মানে। যদি মানে জবটো জইন কৰো বুলি ভাবোঁ- তেতিয়াহ'লে মানুহ বিলাক মানে কেনেকুৱা থাকে, এমাহ, দুমাহ কৰি ভাল নালাগিলে ওলাই আহিব ন। কিন্ত মানে উমঁ- কিবা এটা জব কৰিবলৈ যাওঁতে তিনিমাহ এটা লাগেই দিয়াচোন। মানে বুজিবৰ কাৰণেই হওঁক, নাইবাতো- এজন এমপ্লয়ক যদি হায়াৰ কৰি কম চকম তিনি মাহ এটাতো এক্সপেক্ট কৰে যে, ভালকে- চলিব বুলি। সেইকাৰণে মানে তেওঁলোকে এইটো কৰে যে যদি তিনি মাহ মানে- কাম নকৰে, তেতিয়াহ'লে থ্ৰী থাউজেণ্ড- পেনাল্টি লাগে। থি থাউজেণ্ড পেনাল্টিটো দি মেলি'হে- চাৰ্টিফিকেটখন উলিয়াই আনিব পাৰিবা। আৰু নহ'লে মানে তুমি চাৰ্টিফিকেটখন নিদিয়া যদি, হাঁ?
থ্ৰী মাউন্ট তো কম্পালচৰি কৰিব লাগিব।
অঁহ', -কম্পালচৰি কৰিব লাগিব। আৰু যদি মানে নকৰিলেও- হয়, কিন্তু তুমি তিনি হাজাৰটো পেনাল্টি ভৰিব লাগিব। আৰু যদি তুমি আগতেই চাৰ্টিফিকেট দিব নিবিচাৰা তেতিয়া হ'লে মানে থ্ৰী থাউজেণ্ডটো জমা দিবলৈ দিয়ে। তিনিমাহৰ পিছত থ্ৰী থাউজেণ্ড টো দি দিব বুলি কয় আৰু।
অঁহ
দিয়েও চাগে, ইমান-ইমান প্ৰব্লেম নহয় বাৰু। এই ৰাহুলে আগতে কৰিছে যে ৰাহুল-ৰাহুলৰো তেনেকে ৰাখিছিলে, তাৰপিছত- সিটোতো এমাহতে এৰিলে। তেতিয়া মানে এই আঁহ', ৰাহুলে মানে বহুত ক্ষতি কৰে ন, কাৰণ- তেতিয়া পানী বাঢ়িছিলে নৰ্থ গুৱাহাটীৰ পৰা যাবলৈ দিগদাৰ হয় গুৱাহাটী- দিলে তো মানে আঁহ', সি মানে নি- যে বছৰ লগত কথা পাতিলে। বছ জনক ক'লে মানে যে চাওঁক মোৰ ইমান প্ৰব্লেম হয়, আপোনালোকৰো নিজৰ প্ৰব্লেম হ'ব মই নিজে এৰো বুলি ক'লে এৰিব নোৱাৰো কাৰণ মোৰ পেনাল্টি লাগি যাব, আপোনালোকে যদি নিজে মোক উলিয়াই দিওঁ বুলি তেওঁলোকৰ লগত কথা পাতি দিয়ে, মই চাৰ্টিফিকেটখন পাই যাম এনেকে ক'লে।
অ'
এতিয়া মানে ভাল মানুহ থাকিলে মানে কথা চথা পাতি দিয়ে আৰু তেনেকে।
এতিয়া মানে তেওঁ নিজে এনেকে কথা পাতি দিলে তেতিয়া সিহঁতি মানে লৈ লগালগ দিয়ে দিলে।
উম।
হুম। ঠিকে আছে দিয়া।
ঠিক আছে বাৰু দিয়া, মাহী আহিলে মই কৈ দিম ফোনটো কৰিব, ঠিক আছে। ঠিক আছে।